হেল্ল',। হেল্ল' হেল্ল'। শুনিছ নাই? তোৰ নেটৱৰ্ক নাই।
অ, শুনিছো। তই শুনিছ?
হেল্ল'।
শুনিছা নাই?
অ
কি কৰিছ?
এই চব্জি কাটি আছোঁ।
বনোৱাটো আপোনাৰ পালে পৰি থাকে নে
নকবি আও এ দাদা আহিছিলে পাচলি বজাৰ কৰিবলৈ কলো আনিবলৈ কলো পাচলি কেইটামান গোটেই বজাৰখন উঠাই আনিছে।
উম
মাছ লৈ আহিছে ৰূপচন্দা মাছ তাকে এতিয়া ভূলৰ লগত বনাব লৈছো।
তই কৰিছ কৰিছ নে
বহুত দুখ বহুত দুখ
কি পোক কিবা ক
এ হাঁহ বনোৱা পাল পইতা ভাত খালি নাই এই তোৰ ব বতিয়া খালি নাই? অ মা এটা ভুল অকল চোৱা এটা ভুলত ইমান গাল ওলাইছে
খালো পইতা ভাতকে দুপৰীয়া এতিয়া ভাত আনে নাই
এই নেটৱৰ্ক পোৱা জেগালৈ যা ঔ
নেটৱৰ্ক পোৱা জেগাতে আছো মই
মাতটো একেবাই ভালকৈ নাহেই
উম
আমি নাই খোৱা মায়ে মাছ ফ্ৰাই কৰি আহ মায়ে মাছ ফ্ৰাই কৰি আছে।
মাছ ফ্ৰাই কৰি আছে নি?
উম
বেটাক লৈ আহিম হা
অঁ ভিতৰত টিফিন এটা লৈ আহিবা দেউতা গ'ল অঁ
অ দাদা ঘৰতে আছে নেকি?
দাদা ঘৰত নাই গ'ল বস্তু দি থৈ পিনে ঘলে গ'লগে ছুটিয়ে নাই ল'ৰাটো
অঁ তালৈ যাওঁতে আজি ল'ৰা এটা মৰিলে ঘোঁৰামৰাত
অ মানুহ মাৰি দিলে বোলে লগৰ লগাই
মনে মই নাজানো বাৰু স্কুটিত লৈ যাব পাৰে